হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
উম।
কি কৰিছা?
এইটো আৰু খাই বৈ কিনি টো টোপনি লৈছিলোঁ, কোৱা, পিছত কলেজ-চলেজ গৈছিলা নেকি?
কলেজ অ', আজিতো চানডে হয়, আজি যোৱা নাই, কালি গৈছিলোঁ। চেটাৰডে আছিলে, কালি ফাংচন এটা আছিলে মানে কলেজত।
আচ্ছা তুম আচ্ছা তুমি নাচা নাই?
নাই নাচা, এই ফেয়াৰৱেল আছিলে আৰু। ছিনিয়ৰ বিলাকৰ। ফেৱাৰৱেল। আছিলে।
আও আজি। আ আচ্ছা চ ফেৱাৰৱেলত কি খাব দিলে?
অই বিৰিয়ানী দিছে।
আমাৰ তাৰমানে এক্সাম চলি আছে ন', তাৰ কাৰণে আপোনাৰ শৰ্ট। চৰ্টকাট কৰিছে।আচ্ছা। আমাৰ কি খোৱাইছে, আমাৰ অ', এইটো। মিঠাইৰ পেকেট দিয়ে ন', তাতে।
হা
হুম।
কি দিলে মিঠাই?
আমাৰ এই মিঠাইটো। উ মিঠাই টোপোলাত তেতিয়া চিংগুৰা, চিংগুৰা দিছে ৰসগোল্লা দিছে। আৰু এটা কচোৰি দিছে, বাচ ইমানটোকে।
অ', ঠিকেই আছে আমাৰ বিৰিয়ানী। লে, এইটো লাষ্টত দিছে, পিছত ফাষ্ট। আকৌ কল্ড ড্ৰিংকচ দিছে। কল ড্ৰিংকচ খাব দিছে।
আচ্ছা আচ্ছা।
আমাৰতটো ডিপাৰ্মেণ্ট ডিপাৰ্মেণ্ট। হয় ফেয়াৰৱেলটো।
অ আমাৰ ডিপাৰ্টমেন্ট ডিপাৰ্টমেণ্ট আমাৰো ডিপাৰ্টমেন্ট ডিপাৰ্টমেন্ট ৱাইজে হৈছে
আচ্ছা
অ আমাৰো ডিপাৰ্টমেন্ট ডিপাৰ্টমেন্ট লৈ কিিনি কৰিছে চবে টকা চকা গোটাই কিনে উে মিল কা গোটাই কিনে চিকছে মোক ফেৰেলখন দিলে আৰু হয়
অঁ তেনেকেই কৰে ন অ
অ
পিছত বেছি টাইমলৈকে হোৱা নাই অকল চাৰিটালৈকে শেষ কৰি দিছে
আচ্ছা আমাৰ আমাৰ কি আমাৰ তিনি ঘন্টা দিছে দছটাৰ পৰা আমাৰ আমাৰ তিনি ঘন্টা দিছে দছটাৰ পৰা এটালৈকে দিছে খু এক্জাম চলি আছে ন ডিষ্টাৰ্ব পাব
অ সেইটোও চাব লাগিব অ ঠিকেই আছে
সকাৰণে ল'বা আৰু পিছত ঘত ত সেই কেনে পঢ়াুনা কৰা বা এই
িত ফেৰেলত চিভিল ড্ৰে দিয়ে নে নাই এনে ইউনিফৰ্ম
অ ন জোনে জোনে যি যি যদি ডান্স চান্স কৰে মে গান গাই বা যু অৰ্গনাইজ কৰি প্ৰগ্ৰ সিহতে পাৰে আৰু যোনে এ মানে আহে একো মানে ই নকৰে সহতে কলেজ ইনিফৰ্মত আহে
আ্ছা আমাৰটোো আকৌ চবকে একদম চিভিল ড্ৰেছ পিন্ধি যাব দিব চিভিল ড্ৰেছ পিন্ধি যাব দিয়ে
নাই আমাক আহ মানে যোনে জোনে অৰ্গেনাইজ কৰে সিহঁতে অকল পিন্ধি কিনে যায় বাকব ইঁতৰ ইচ্ছা সিহঁতে চিভিল্ৰেছে পিন্ধিব পাৰে বা কলেজ ইউনিফৰ্ম পিন্ধিব পাৰেে চিভিল্ৰে পিন্ধ কলেজ ইউনিফৰ্ম পিন্ধি কিিননে আহি যায়
আা ঠিকে আছে কলেজ ইউনিফৰ্মত আৰু এ বেছি ভাল লাগে ন চিভিল
আহ সেইটোৱেই
পিছত তোমালোকৰ এক য হ'ব নেকি কেতিয়াবা হ'ব
আমাৰ একদাম চলি আছে বৰ্তমান মানে চাৰিটা গ'ল আৰু দুটা আছে
আচছা চধি আছে ন আমাৰ ষ্টাৰ্ট হব আৰু কেইদিনমান পিছত
আচ্ছা আমাৰ আমাৰ শেষ হব আৰু এইটো বৃহস্পতিবাৰে শেষ হৈ যাব আমাৰ
ভালে হ'ল ন জল্দি কি শেষ হৈ গ'ল
এই গৰমত এক্জাম দিব যাব লাগে ইমান ৰ'দ বাপৰে আকৌ কি হয় কেতিয়াবা কেতিয়াবা এক্জাম দিয়াৰ টাইমত ইলেক্ট্ৰিচিটি কাটি দিয়ে আৰু বেছি গৰম লাগি যায়
অ সেইটো এটা প্ৰব্লেম
উম ইমান গৰম লাগি থাকে আৰু মানে এটা হল ঘৰ টাইপ ন মানে ইমান ষ্টুডেন্টচ থাকে আৰু ষ্টুডেন্টচ বেছি থাকিলে এটা মানে অ কিন্তু গৰমৰ এটা ভেপাৰ হৈ যায় ন ৰুমটোত পুৰা গৰ লাগি থাকে ফেন বিিলাক চ থাকিলেও মানে বতাহ তাগে ফেনল থাকিলেও বতাহ নেলাগে অ সেইটোোৱেই ইমান মানে গৰম আৰু মানে গৰম দিনত মানে এইবিলাক ই কৰিলে জানা বহুত মানে ইমান ৰাতিপুৱা উঠি কিনে উঠি কিনে গা পা ধুই কিনে ইমান গৰমত ৰ'দত যাব লাগে গৈছো স কিনে পিছত আকৌ তাতে এ অলপমান মানে এটা বছ্তৰ মই চাইছো এনে বেছিভ ক্লাছ কৰিব নাহিলে এক্জামৰ টাইমত চবক লগ পোৱা যায় চবক লগ পোৱা যায় যাক তুমি চিনি নোপোৱা সিহঁতকো চবক লগ পইচা এক্জামৰ টাইমত
অ এক্জামতে চব যায় যে এনেতো ইমান ক্লাছ কৰিব নাযায় চবে
সবে এক্জামৰ টাইমত কি হ'ল মইতো ভাবিছো ইচ্ছাগে ফৰ্ চেম বা ছিক্স চেম লৰা ছোৱালী কিন্তু আহি কিনে বহি মইছো তোমালোকে কোন চেমাকে সহকাৰে ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী চাবলৈ কিন্তুকে নহয় মই ক্লা কৰা নাই অ আছা
সেইটোয়ে বহুত ষ্টুডেন্ট আছে তেনেকুৱা ক্লাছ ন কিছুমান আকৌ প্ৰাইভেট কিবা কামতো থাকে এক একে
অ সেইটোয়ে কাম পান বিজনেচ কৰে বিনে মানে পাৰ্ট টাই জব কৰে না কোনোবাই কোনোবাই নিজৰ কি দেউতাকৰ দোকান খন চাই বা কোনোবাইক কিবা কম্পিউটাৰৰ বস্তু বিলাক ই কৰে ন তেনেকে বিল ছিল বনাই সেই কাৰণে মানে আ চব আহিব নোৱাৰে টাইমত টাইম
সেইটোৱে
উম
পিছত তুমি কিবা কৰিছা নেকি
মই মইতো বৰ্তমান একো কৰা নাই
আা এতিয়া মানে বৰ্তমান পঢ়টোোকে চাই আছা ঠিকে আছে এ যিকোনো এ এটা কমপ্লিট কৰি আৰু কৰিব লাগে ন
অ সেইটোয়ে এটা এটা জগত অ সেইটোয়ে না দুটা বস্তু এইপিনে পঢ়া শুনা এইপিনে এক্জাম আকৌ এইপিনে বেলেগ কাম চাম কৰিব গ'লে আকৌ মানে মাইণ্ডতটো চব জগাত চলালে প্ৰব্লেম হৈ যাব ন সকাৰণে এটাতে ফকাচ কৰিব লাগে সেইটোয়ে অ এটাতে ফকাচ কৰিব লাগে উম
ময়ো আৰু আছোহে তেনেকে আৰু একজামটো একগ্জাম আছে যাব কেইদিনমান পিছত পিছত আকৌ আহিব আকৌ ফেৰৱেল গ'ল কালি পিছত আকৌ ফেচাৰছ আহিব
অ ফ্ৰেচছটো আমাৰো হৈছে যে আমাৰো টো এডমিচন চলি আছে বৰ্তমান এডমিশন হ'ব এতিয়া আমি অ এডমিচন চলি আছে এতিয়াতো বৰ্তমান চ ম পিছত গৈ থাৰড চছেমত উঠিম ফাৰ চেম জুনিয়াৰ াকৌ জেনেল পাতি ডপাৰ্ন্ ফাৰ পাতি ফাংন হব বা
সেইিলাকেই হৈ থাকে আৰু এইবিলাক কৰি কৰি দিনবোৰ পাৰ হৈ যায়
অ সেইটোো মই যোৱা বছৰ এডমিশন লৈছিলো এইবাৰ লৈ কিনে এবছৰ কে কেনেকাা কৰি হৈ গ'ল
এবছৰ হৈ গ'ল অ আৰু আৰু আমাৰতো তিন বছৰ গলেই গ'ল আমাৰ তিন বছৰ গলেই
সেইটোৱে
টুৱেণ্টি ফ'ৰত লৈছিলোঁ
উম সেইটোয়েইতো তোমালোকৰো লাজষ্ট পাঁচ বছৰ
আৰু দুটা বাকী আছে এই দুটা কৰিলে আৰু চ গ্ৰেজুৱেচন
অ সেইটোৱে ফিফ চেম ছিক্স চেম সেই পিছত
অ পিছত গ্ৰেজুৱেনটো ফ ইয়াৰ কৰিলে নাই
শুনিছো ত ফৰাৰড কৰিছে বুলি কিন্তু নাই এনে শুনিছো ফ'ৰ ইয়াৰ কৰিব বুলি কিন্তু ফ'ৰ ইয়াৰটো মানে কম্পালচাৰী নহয় বোলে তুমি মানে থাৰ্ড ইয়েো কৰি কিনে এৰিব তুমি ফ্ত কৰিব পাৰা তোমাৰ ওপৰত কথা মানে এইটো
আচ্ছা এইটো
সিতে আহ হব পাৰে মানেটো আগৰ চল আছে থ্ৰী ইয়াৰ আগৰ পৰা চলি আছে ঘাপাক কৰি যদি পঢ এখন ই কৰি দিয় তেতি'লে চবৰে গ ফাৰ্ষ্ট চেম ছেকেণ্ড চেমৰ মানুহৰ এক্সপেৰিয়েঞ্চ আছে তোহে সহঁতক ক'ব পাৰে যে নহয় ক্লাছ বা কেনেকুৱা হয় ঘাপক কৰি য ফ'ৰ্থ চেমটো মানে কেনেকা হব চবে ন চখ হৈ যাব চবে আৰু ক'ব গ'লে ক্লাছ বি অলপ হাৰ্ড হাৰ্ড হাৰ্ড হাৰ্ড হৈ যাব এনে এইবিলাক চম অলপমান হাৰ্ড হাৰ্ড হৈ গৈছে উ
এ মানে ষ্টাৰ্টিঙৰ পৰা অলপ ইজি থাকেি লত গলপ
অ সেইটোয়ে চাৰেঙত াৰ্ট ঠটো ক'ব গলে চবেই মানে ইজি মানে ইজি প্ৰচ কৰে আ আস্তে আস আ তমাৰ বুকো বাঢ়িব চাবজেক্ট বাঢ়িব এইটো প্ৰেক্টিকেল কৰিব লাগিব সেইটো প্ৰেক্টিকেল কৰিব লাগিব এইটো লিখিব লাগিব এচাইনমেন্ট ভৰ্তি ভৰ্তি কৰি দিব এচাইনমেন্ট
অ সেইটোৱে আৰু কি কয় জানো এতিয়া থ্ৰী ইয়াৰ পৰা ভ মই বি মহাগৰ এইবাৰ চালো থ্ৰী ইয়াৰে কৰিছে সিহঁতে
আচ্ছা আচ্ছা অ বেছিভাগ আগৰ পৰাই কব গ'লে আগৰ পৰাই আগৰ পৰাই এইটো ই হৈ আছে থ্ৰী ইয়াৰ্চ হৈ আছে নতুন কৰি কি কৰিলে বা
সেইয়ে থয়য়ে ঠিক আছিল এনে এনে ফৰ ইয় পেলাই চাবজেক্টো বঢ়াই দিছে কৰ্চৰ যিটো চিলেবাছ
অ সেইটোয়ে অ এইটো ফ'ৰ ইয়াৰ কৰিছে কেনে এতিয়ালৈ গেণ্ট ল নাই কাৰণ জোনেই এতিয়া ফেয়াৰৱেল পাইছে স ওলাই গ'লে সিহঁতৰ আৰু বেছি চিন্তাও কৰিব যে সিহঁতৰ হব কি নহয় আমাৰতো কম চ কম দেৰি আছে কাৰণ আমি কিিন অ সেইটোতো ন না আমাৰ তো এইটো একো চিন্তা নাই কাৰণ আাৰ চিনিয়াৰছ সঁতে আচা যদি হয়ততে যদি পা যায় তো আমাকক কৰিবই লাগিব কিন্তু বৰ্তমান যোনে ওলাই গৈ সহতইতো ভাবিব লাগিব না এইটো হ'ব কি নহয় এইটো হ'ব কি নহয়
উম সিহঁতে এতিয়া এনেই ৰখি আছে সিহঁতে একো এন্ট্ৰেন্ঞ্চো দিব নোৱাৰিলে
অ অ সেইটোটো না বস্তু সিহঁতে সিহঁতে ৰখি গৈছে বস্তুটো যদি ফ'ৰ ইয়েৰ হয় বেছিভাগে এন্ট্ৰি কৰিব আৰু যদি ফ'ৰ ইয়োৰ নকৰে হিহতেটো বেলেগ কিবা যদি যদি মাষ্টাৰ